আহ হেল্ল'
হেল্ল'
অঁ কি কৰি আছ
এ কি কৰি আছা মানে এ ভাত পানী হ'ল খোৱাই নাই এই বাবহতে শুই আছে তাৰপিছত মানে এই মানে আগৰ পুৰণা কিছ মন্দিৰত যোৱা ফটো চাই আছো এই জগন্নাথৰ মন্দিৰত গৈছিলো
অ মন্দিৰত কৈছা য নেকি কেতিয়া কৈছা
এ মতামত মই বিয়া নোহোৱা আগতে গৈছিলো এ অ মোটামুটি আজি আঠ বছৰ মানেই হৈ গ'ল
আহ ভাল লাগে ন জগন্নাথ মন্দিৰ
অ মা হৈৈছিল দেউতা আৰু বা এজনী আছিল ব গছ আৰু মই গৈছিলো তাৰপিছত প্ৰথমতে গ'লো একদম জগন্নাথৰলৈকে গ'লো গৈ পেলাই তাত উ তাত হোটেলত থাকিলো প্ৰতকে তাই পাত এই ট্ৰেইনত যোৱা কথা সেইদিনাখন ফুৰিব নগ'লো আৰু গা পানী পানী কাপ থলো সেইদিনাখন ৰেষ্ট কৰিলো পিছদিনাখন জগন্নাথ মন্দিৰত মানে তাত মানে হেৰি কৰে এই উ পাণ্দা বিলাকে সিহতো নিজে নিজে গাড়ীৰ গাড়ী বথ হয় ন মানে আমি তাৰমানে গাড়ী প্ৰথমতে জগন্নাথৰ মন্দিৰ সাগৰ আছে সাগৰত গলো সাগৰত গৈ পেলাই গা পানী ধিলো নাৰিকল লৈ গৈছো ঘৰৰ পৰা চাউল ল কৰিলোঁ পূজা চূজা কৰি আৰু জগান মন্দিৰলৈ গলো এজন বাবা ধৰিলো বাবাজনে আমাক দেখুৱাই দিলে আৰু ইমান ভাল লাগে যাতে মিঠা আহ মিঠা প্ৰসাদ দিয়ে তাত তাৰ পাছত আৰু আমাক কৈছে কি কি ক'ত কেনেকুৱা শংকৰদেৱ যে আছে শংকৰদেৱে গৈছিলে শংকৰদেৱ যাওঁতে মানে হাত খ ত ৱালত দিছিলে শংকৰদেৱৰ হাত ল মাৰাই আছে
অঁ
তাৰপাছত জগন্নাথ বাবা যে জগন্নাথ ভগৱান যে কৈছিলে তেতে তাতো যাব জগন্নাথৰ হেৰিতো লাত আছে তাৰপিছত জঘন্নাথ যেতিয়া আমি আৰু বাবা ভিতৰত গ'লো তাৰপিছ ডাঙৰ চাই এটা মানে পইচা ৰখা এটা দান পাত্ৰ আছে তাত মানে দিব লাগে ধৰ গছ আছে ডাল তাত গছডালত মানে গামোচা বান্ধিব লাগে আৰু ফুক যে ফুকটো যে আচৰিত ভোকটো গম পাইছা নে আমি ভোকৰ নামত অলপ পইচা দিব লাগে তাতে
অ', তাতে ভোকটো তাৰ মানে ভোকটো আচৰিত মানে কি ধৰণৰ ধৰ তিনি চাৰিটা মান মানে বনাই বনাই আৰু মাটিৰে মাটিৰ চৰু কিন্তু আমি ধৰ নানে তলৰ পৰা হয় কিন্তু জগন্নাথৰ ওপৰৰ পৰা
ওপৰ পৰা হয় আমাক আমাক চাব দিলে দহ টকাৰে টিকট কাটিলো কাতি পেলাই আমি চাব গলো মানে ভিতৰত সোমাব নিদিয়ে ফুতা এটাৰে চাব দিয়ে তাৰ মানে এনে এনে জুই উঠিছিল অলপ চোৱা চিতি লাগিলে তেতিয়াৰ মানে বন্ধ হৈ গ'ল এতিয়া মানে এডাল খৰি আৰু দহটা মান মানে সেই মাটিৰ কলহ ওপৰৰ পৰা এটা এটা হৈ থাকে সেনেকুৱা তাৰপাছত আৰু আমাৰতো বহুত ভোক ভোক লাগিল ভোক লাগোতে আমি ভাবিছো এতিয়া আমাক প্ৰসাদ দিব তেতিয়া আমি বহুত খাব পাৰিম কিন্তু নাই দিয়াৰ লগে লগে তাৰ মানে একদম পেট ভৰ্তি হৈ যায় অমৃতৰ দৰে কলপাতত অ', অলপ খালেই হৈ যায়
আৰু তাত যিয়ে কুঁৱাতো আছে কুঁৱাৰ পানী যে তোলে মানে প্লাষ্টিক যদি নহয় এইগিল বিলাক পটা পতাৰ পতাৰ ৰচি
আৰু তাত মানুহ বিলাকে ইমান কষ্ট কৰিব পাৰে মানে একদম ভাগৰ দুখ নাই বেমাৰো নাই সিহঁতৰ উ অ' বিৰাট কষ্ট কৰে আৰু নাৰিকল বিলাক ৰুকি ৰুকি ৰুকে ৰুকি পেলাই ভোগত দিয়ে আৰু বিৰাট তেওঁ তিৰোতা মতাবিলাকে কষ্ট কৰে আৰু সেই কলহ বিলাক যে ইহতে কান্ধতে লৈ লৈ আহে চেডেল অ', খালী ভৰিৰে আৰু পাণ্ডা বিলাকো হেৰি হৈ থাকে লাইন পাটিব লাগে তাত লক্ষী মন্দিৰ আছে এনেকুৱা জগন্নাথ মন্দিৰো চালো আৰু
পতকা
অ' গধূলি সময় পতাকাখন একদম আৰু অ', দেখিছোঁ গধূলি সময়ত একদম ওপৰলৈকে উল্টা কৈ যায় মানুহজনে উল্টাকৈ যায় উল্টাকৈ যাই পেলাই পতাকখন দিয়ে থৈ আহে আৰু সেই গধূলি মান কিন্তু আৰতি কৰে অ' সদায় উৰাই আৰু আৰু এটা মাহাত্ত গম পাইছনে তাৰে তাত মানে কাউৰী শগুন এইবিলাক যাব নোৱাৰে কোনো চৰাই যাব নোৱাৰে সেইটো এটা মানে বিৰাট মাহাত্য আৰু
এতিয়া আৰু মানে আহাৰ মাহতো ৰথযাত্ৰা হয় ৰথযাত্ৰাটো আৰম্ভ হব
আহাৰত হয়নে
অ', আহাৰৰ মাহত হয়
অ', আহাৰত নহলে এই জগ
অ' কেতিয়া হয় আকৌ আৰম্ভ হয় হাঁ
এই জগন্নাথ এই মাধৱ বাবা যে মাধৱ মন্দিৰ যে হৈছে মাধৱ বাবাটো জগন্নাথে হয় দেখাত একে সেই কেইদিন তাৰমানে জগন্নাথ সদ গুচি যায়
অ'
এটা মায়িত্ব আছে
অ অ অ
ানে ইয়াতে নাথাকে আৰু তাত গুচি যায় সেইক ইত্যাদিন
অ সেইটো ৰথ যাত্ৰাৰ কাৰণে মানে কি ধুনীয়া ধুনীয়া ৰস বনাই আছে আকৌ এইবিলাক চন্দন কাঠ নাকি কাঠেদি বনায়
ই বহুত মানুহ মানে
অ
বহুত হাজাৰ হাজাৰ মানুহ হয় মানে যাবই নোৱাৰে ফিৰতে আমি বাৰু ৰস্তাতো যোৱা নাই এনেই কৈছিলো কিন্তু ৰজটো যাব আশা আছে কিন্তু চাবই নোৱাৰি অ বহুত মানে মানুহ
ইয়াতে হয় ৰথ যাত্ৰা তাত যেতিয়া হয় ইয়াতো হয়
ভাল দুই গম পা অ
অ গুচিলো চাব ইয়াতো
অ মই কিন্তু যোৱা নাই ইয়াতে মই ডাইৰেক্ট জগন্নাথতে গৈছিলো কি ৰথসত্ৰত যোৱা নাই এনেই এনে কৰিবঢ গৈছিলো স্মৃতি বিলাক বিৰাট ভাল লাগে এইবিলাক
অ ভাল লাগে
মন্দিৰত
ভাল লাগ তেতিয়া মন চন বেয়া হ'ল ফুৰিব গলে ভাল লাগে তেতিয়া
কি কৰো সেইবিলাকে মি এইবিলাক অ সেইবিলাক চাই আছিলোঁ মই অ আৰু তাত যে হেৰি কোৱা মানে নিৰামিষ ট্ৰেইনতে গৈছো আৰু তাত যে মাছ মাংস নাই নিৰামিষ আৰু নিৰামিষ আৰু কি কবা তিতা কেৰেলা যে তিতা কেৰেলা আমিতো ঘৰত নাখাওৱে ইমান তিতা কাৰণে খাব নোৱাৰো তাত তিতা কেৰেলাটো বে বেৰে বন ভাজি ইমান সোৱাদ লাগে তে আমি খুজি খুজি খাইছো হোটেলত আমাৰ মায়েতো মানে মাছ মাংস নহাললে খাব চাবই নোৱাৰে ভাত নিৰামিচ আৰু তাত যে ইমান সিমান ভাত খাই যে আচৰিত মানে নিৰামিষ ভাত সোৱাদেই বেলেগ তাৰমানে আৰু খুব বেমাৰ আজাৰে নহয় তাত মানে পৰিৱেশতটো বিৰাটেই ভাল জলবায়ুতো আৰু মানে হেৰি হয় তাত পানীতটো যে পানী বিিলাক কিন্তু অলপ নিমখীয়া যেন লাগে না মানিতো নালাগ অ ধুইছো পুৰা সাগৰত ডুবি গৈছো আধালৈকে মোৰ বাজনী ভয় কৰে আৰু টানি টানি আনে তাই
অ তাত মানে দৰ্শন হতে প্ৰথমতে সাগৰত গা ধুই লব লাগে
অ আগত
প্ৰথমতে সাগৰত গা ধুই তাৰ পিছতে দৰ্শন
দৰ্শন হব লাগে এবাৰেই গৈছো কিন্তু আৰু তিনিবাৰ যাব লাগে বিয়া নোহাতে গ'লো যে বিয়াৰ পাছতো বোলো বাবু হতক লৈ হাজবেণ্ডক লৈ এনে আৰু দুবাৰ যাব পাৰিলে আৰু তাই সেনেকুৱা ভাবিছো কেতিয়া ভগৱানেও নিব লাগিব মাতব লাগিব নিজে যাওঁ বুলিও যাব নোৱাৰি যাও বলেওতো যাব নোৱাৰো উম
তাৰ পৰা আৰুতো বহুত কি, বুদ্ধ দেৱৰ মন্দিৰ আছে।
অ' বুদ্ধদেৱৰ মন্দিৰত গৈছো আৰু এটা গুহা একদম চাপৰ গুহা একদম ওপৰলৈকে মানে ভাগৰ লাগে। আমাৰ মায়েতো যাব নোৱাৰে, তথাপিতো মাক কেনেকুৱা ভগৱানে শক্তি দিছে, মাও উঠি গৈছে ওপৰলৈকে। অ' তাৰ গুহাটোত যে ফটো টোটো উঠিছো, বান্দৰ আছে তাত বহুত।
আৰু এটা আছে হেৰি শিৱ মন্দিৰ।
অ' শিৱ মন্দিৰ, ভূৱনেশ্বৰ মন্দিৰ এটা আছে তাতে তাতো গৈছিলো সেনেকা তাত গৈ পেলাইও, পূজা-সূজা কৰিছো বহুত মানুহ গৈছে। তাত ভাল লাগে আৰু চাই তিনিদিন লাগে।
তিনি দিন লাগে।
উম এই কেতিয়াবা আৰু পিছদিনাই পায়, আমি অলপমান তাৰমানে ট্ৰেইনৰ লগত কথা লেট মাৰে নহয়।
অহ তাততো বহুত গৰম ন' এতিয়া গ'লে, এতিয়া গ'লেতো বহুত গৰম হ'ব।
আমিও গৰমৰ দিনতে গৈছিলো যদিও সিমান গৰমত যোৱা নাছিলো। আমি। গৈছিলো এই ছেপ্টেম্বৰ, অক্টোবৰ মাহত যে আৰু ঠাণ্ডা পৰে।
অ' অহ।
সময়ত গৈছো এই ছেপ্টেম্বৰ, অক্টোবৰ মাহত ইয়াতে গৰম থাকে, তাত কিন্তু ঠাণ্ডা। ছেপ্তেম্বৰ মাহত তাত ঠাণ্ডা পৰে অলপ। সেইখিনি সময়ত গ'লে বিৰাট ভাল। এই বিশ্বকৰ্মা পূজা যে হয়, এই তেতিয়া গৈছিলো আমি
অ'।
ইয়াতে গৰম তাত ঠাণ্ডা অলপমান। ভাল লাগিল হোটেলতো, হোটেলত থাকিলো।
মানে পূজাৰী বিলাকৰ দাবী নাই মানে যি
উম অহ দাবি নাই ন অহ না। আৰু কিমান দোকান এক একদম মানুহে কয় আৰু মানুহে পইচাবিলাক খুজি, খুজি লয় কিন্ত চব মিছা কথা। আমাৰ পৰা সেনেকুৱা, তেনেকুৱা কোনো লোৱা নাই। নিজে ইচ্ছামতে দিছো আমি দোকান-চোকান বেগ যে আছে শঙ্খ যে আছে শঙ্খ। শঙ্খ বজাই যে ভগৱানৰ তাত, এই শংখটো তাত অলপ কম দামতে পায়, আমি আনিছো শঙ্খ। শঙ্খ-শঙ্খ আনিছো। তামৰ ভেটি অ' কম না বেছি অ' আমি যাওঁতে কিন্তু অ' আমি যাওঁতে কিন্তু কম দামেই আছিল।
অ'।
আমি যাওঁতে তেতিয়া কম দামী আছিল, মোটামুটি সাত, আঠ বছৰ হৈ গ'ল। এতিয়া চাগে দাম ল'ব।
অ'।
এতিয়া, এতিয়া দাম লব আৰু এনেওতো বস্তুৰ দাম বাঢ়ি আহিছে।
জনা জনা হৈ গৈছে ন এতিয়া মানুহ যে বহুত হয়।
অ' বহুত মানুহ হয়, হয়। গধূলি সময়ত এনে ফুৰিব যাওঁ, ঠাইবিলাকো ভাল লাগে, ভয় নালাগে ইমান মানুহবিলাক ইমান হেৰি নহয় ভাল লাগে।
অহ।
গধূলি মানুহে নিম পাতৰ গছ বহুত তাতে অহ। গৈ পেলাই তা চাহ যে চাহ ব।